অ
অ! শুনিছোঁ-শুনিছোঁ। কি কৰি আছা?
মই এনেই আছো ৰবা। তুমি?
ময়ো এনেই ভাত খাম বুলি ললো আৰু এতিয়া।
অ! আজি কিহে দি ভাত খাবা? মানে কি চব্জি?
চব্জিভাগে চয়াবিন, আলু বনাইছে। আৰু এই মাছ ভাজি এইয়াই আৰু ভাত।
ভালে-ভালে।
অঁ!
ময়ো খালো ৰবা, ভাত খালো ৰবা অলপ আগত।
কিহে দি খালা?
এই তোমাৰ মাছ ভাজিছে তাৰপিছত এইটো কি কয় যে, ভেদাইলতা পকুৰ পকৰী বনাইছে।
অ! ভালেই বাৰু ভেদাইলতা খাব লাগে পেট
উম! গৰম গৰমত খাব লাগে। তাৰপিছত এই সৰু মাছ ভাজি ভেদাইলতা অ পকৰী তাৰপিছত দালি আৰু চা-চালাদ। খোৱাই নাই ইমান হেভি খানা খ অ! চালাডত হয়। চালাডত গাজৰ তাৰপিছত তিয়ঁহ, বিলাহী তাৰপিছত আৰু কি দিব পিয়াজ, বিট
অঁ চালাডটো খাব লাগে বাৰু।
হয়-হয়, চাল ভাল চালাড হয়। চালাদ নহলে তিয়ঁহ অ তিয়ঁহ খাব লাগে বোলে ভাতৰ লগত। মানে ৰাতি খাব নালাগে তিয়ঁহতো। ৰাতি খাব নালাগে। বাকী-বাকী ৰাতিপুৱা খোৱাতটো বহুত ভাল আৰু দুপৰীয়া খাব পাৰি। ৰাতি, আবেলি খাব লাগে। অ ৰাতিপুৱা খালে ভাল তোমোৰ স্কিন ভালে থাকে। তোমাৰ স্কিন মানে ভালে থাকে।
মানে আৰু তিয়হঁতো এনেকুৱা বস্তু ন মানে যিটো বস্তু মানে আমাৰ শৰীৰৰ বহুত মানে পানীটো যোগান ধৰে আৰু তিয়ঁহতোৱে মানে।
হয়-হয়, ঠিকে কৈছা। হয় একদম ঠিকে কথা
হয়। উম আৰু।
উম
এই বুজি পোৱা নাই অঁ-অঁ! হৈছে
এতিয়া শুনি
অ শুনিছো এতিয়া মানে শুনিছো।
মানে মই গৰমত কলো যে মানে পাতল খানাই বেছি খাওঁ যেনেকুৱা তোমাৰ অ ৰি হওক বা কচু চব্জি হওক বা আলু পি টিকা হওক বা আৰু আন্যান্য যিমান চব্জি আছে মানে এই বিট আৰু এটা যে আছে কলৰ ফুল কলৰ ফুলটোও খাই ভাল পাওঁ। ক- কলৰ
কল পচলা।
হয় হয়, কলৰ পচ কলৰ ফুলটো তুমি লাম্বা লাম্বা যে থাকে কিবা এটা
হয় হয় হয়।
এই লাম্বা লাম্বাটো তুমি ইয়া বেচন দি খাবাচোন কি বঢ়িয়া লাগে। পকৰি বনাই, খাই পাইছা নেকি?
পাইছো পাইছো এইটো সুৱা সুৱা সৱাদ লাগে আৰু বহুত মানে কেনেকুৱা কল টো মানে আমি কলৰ সকলো চব বস্তুৱে খাব পাৰো যোনটো মানে কলৰ গা গা গছটো খাব পাৰো আমি বা আমি কলৰ পচলা বা
গছতো তোমাৰ আ গছটো তোমাৰ মাংসৰ লগত বনাই খাব পাৰে ভাল লাগে।
এই মাংসৰ লগত খাই বৰ সোৱাদ আৰু ঠিক আছে টোতে মানে গৰমৰ দিনত আৰু এটা বস্তু বনাব পাৰি আৰু অস অসমীয়া হ হ অসমৰ আৰু সেইটো বস্তু আৰু প প পনটা ভাতটো পইতা ভাত যোনটো কওঁ আমি
অ পঁইতা ভাত মেইন, পঁইতা ভাত মেইন গৰম মৰ দিনত পইতা ভাত মেইন।
মানে পইচা ভাতটো এনেকুৱা আৰু আমাৰ মানে শৰীৰৰ পানী বহুত য মানে আমাক য যোগান ধৰে আৰু পইতা ভাতে।
হয় হয়, পঁইতা ভাত খালে তোমাৰ পানী বেছি খাব নালাগে। পইটা ভাতটোতে মানে যিমান পানী থাকে ন এইটো যদি খাইয়া চৌ নালাগে ত পেট পেটটো যথেষ্ট ঠাণ্ডা লাগে পইতা ভাত হয়নে?
ৰহ। অ আৰু এটা বস্তু চবা তুমি পইতা ভাত যদি তুমি বেছিকৈ খোৱা তোমাৰ চৰ্দি লাগিবই মানে টো কৈছো মই মানে নিজে আৰু সেই চা চা
লাগিব লাগিব লাগিব নিজে বুলি নহয় মোৰো হৈছে লাগি লাগে চৰ্দি লাগে চৰ্দি লাগে মানে চৰ্দি লাগে কাৰণ এই ঠা ঠাণ্ডা ভাত থোৱা যায় যে, ৰা - ৰাতিৰে ভাত যে তা পানী ঢালি কাৰণে থ থু থুব লাগে একদিন আগত।
পানী বহুত, পানী বহুত সুৰকি যায় ন ভাতটোৰ ভিতৰত তেতিয়া আৰু ঠাণ্ডা হৈ যায় পানীটো আৰু থৈ দিয়াৰ পিছত আৰু পানীটো সেইটোৰে আৰু ঠাণ্ডা কৰি ৰাখে আৰু বেছি ঠাণ্ডা হলেটো আমাৰ চৰ্দি লাগে ন?
ভাতটো তোমাৰ ফ্ৰেছ ভাত নাথাকে ন, উম বা বাহী ভাতে থাকে। বাঁহি ভাত।
হয় হয় হয়।
একোৱাই মানে চৰ্দি হয়, ম ময়ো পাইছো মানে বেছিকে খাব নোৱাৰে আৰু। খাব পাৰে আৰু এক গামলামান।
নোৱাৰিবা, অ বাই
মইতো খাই দিওঁ এক গামলামান, স সৰু গামলা দি এক গামলা খাই দিওঁ।
অ, মই বাৰু বেছি নেখাব নোৱাৰো।
ভো ভোট জলকিয়াৰ আচাৰ ল'বা বা পকৰ ভেদাইলতাৰ পকৰি ল'বা বা এই গৰৈ মাছৰ চাটনিটো বঢ়িয়া লা গে ইহ বা, মুখত পানীয়ে আহি গ'ল। উম।
আৰু আলু পুৰা, আলু পুৰাটো পাব লাগে আৰু।
অঁ, আলু, আলু পিটিকাটো বঢ়িয়া লাগে।
পিটিকা মানে, ডাইৰেক্ট পিটিকাটো খায় সোৱাদ নালাগে, যোনটো আমাৰ পুৰি কিনে মানে পি
হয় হয়, এই আছে নহয় এ টা সৰু, সৰু আলুটো সৰু, সৰু আলুটো পুৰি কেনে পিটিকা খালে বঢ়িয়া লাগে।
হয় হয়।
এই সৰু সৰু আছে ন এটা বাদামী আলু বুলি যে কও। হয় বাদামী আলটো পুৰি পুৰি খাবাচোন। কি বঢ়িয়া
উম বাদামী আলুটো মই পুৰি খাই পোৱা নাই বাৰু আমাৰ মানে মই নৰ্মেল আতে মানে খাই পাইছো আৰু মানে আমাৰ যোনটো আমাৰ ইয়াত কৈ আৰু যোনটো ৰঙা আলু বুলি কয় সেইটো আলু
অঁ ৰঙা আলু, সৰু সৰুটোৰে মই কথা কৈ আছো এই ডাঙৰ কেইতাৰ পুৰি খালে ভাল নালাগে, হোৱাইট আলু। মানে বগা আলু পুৰি খালে আ ভাল নালাগে। এই ৰঙা আলুটোৰ ভিতৰৰ
উম।
এইটো বঢ়িয়া লাগে।
উম। কি জানো এইডালে এই পইতা ভাতৰ লগত আৰু আমাৰ কিছুমান আছে ন, অসমৰ সংস্কৃতি মানে।
অঁ।
বাকী তুমি ঠাণ্ডা দিনত কি কি খাই ভাল পোৱা? মইতো মাংস খাই ভাল পাওঁ বেছি।
মই ঠাণ্ডাৰ দিনত আৰু মানে কেনেকুৱা মাংসটো লাগি আৰু মানে উম। বাৰ যোনটো মাংস মানে মাংসটো তুমি এ কিবাটো কি বুলি কয় আচাৰ যোনটো কৰে আৰু সেইটো আচাৰ তুমি গৰমত বনাবা
ত'
থৈ দিবা। সেইটো আচাৰো তুমি চাবা, সেইটো আচাৰ তুমি মাংস ডাইৰেক্ট মাংস খোৱাতকেও সেইটো আচাৰটো বেছি সোৱাদ পাবা আৰু।
বেছি সোৱাদ, বেছি সোৱাদ। আৰু তুমি ইয়া খোৱা নে নাই এই যে ছাগলীৰ মগজু খোৱা?
ছাগলীৰ মগজু সোৱাদ লাগে আৰু, মানে খাই মই এবাৰ পালো নেকি মানে মই এতিয়া আৰু ছাগলীটো নাখাওঁ আৰু মানে।
কিয়?
এ, ছাগলীটো মানে মোৰ ভাল নালাগে আৰু মানে যোনটো, মোৰ মানে কেনেকুৱা হৈছে এতিয়া ঘৰত পোহা যোনবোৰ জন্তু আছে আৰু মই সেইবোৰ আৰু খাই ভাল নাপাওঁ। যেনে আমাৰ হাঁহ, কুকুৰা। এইবোৰ আৰু এইবোৰ খাই ভাল নাপাওঁ মানে, কেনেকুৱা এটা মৰম আহে ন আমাৰ বস্তুটোৰ প্ৰতি।
হয়, মৰমটো আহে। কিন্তু তুমি মাংসই নোখোৱা ন বৰ্তমান?
মাংস মানে মই ব্ৰইলাৰটো খাওঁ আৰু, ব্ৰইলাৰটো ঘৰতটো পোহা নাযায় ন।
এই
ব্ৰইলাৰ খাও আৰু মই, ব্ৰইলাৰ আৰু মাছটো খাও।
অ ঠিক আছে ঠিকে আছে।
এনেই তুমি কি, তুমি কি, কি খাই ভাল পোৱা?
উম মইতো বি গতিকে আ মাটনে খাই ভাল পাও খাহী
উম খাহিটো বাৰু সোৱাদ লাগে বুলি কয় মই খাই পোৱা নাই খাহিটো উম
উ মা ছাগলীতকে বেলেগ ছাগলীতো মানে অলপ গোন্ধাব হা খালেও অলপ চেণ্ড কৰে বনালেও তাৰপিছত খাহিটো চেণ্ড নকৰে তোমাক
তেনেকোৱাই এতিয়া তুমি মাংসটো খাইতো ভাল পোৱা বনাই ভাল পোৱা নে নাই
পাও পাও বনাই ভাল পাও বনাও মানে হা
নহয়, বনাই কেনে পোৱা সেইটো সুধিছো
অ', ভালে পাও ভালে পাও বনাই ভালে পাও মোৰ কিন্তু ছাগলী মাংসটো মই ট্ৰাই কৰি পোৱা নাই ছাগলী মাংস যোনে টোনে বনালে ভালো নালাগে ন এইটো ভাল বেলেগ পদ্ধতি আছে বনোৱা বাকী চিকেন তুমি নৰ্মেল, চিলি চিকেন বনা খাব পাৰা বা নৰ্মেল ভাজিকেনেও খাব পাৰা। বা জোল কৰি় কেনেও খাব পাৰা, এইটো তোমাৰ মৰ্জি।
হয় নাই মানে কেনেকোৱা মোৰ আৰু কেনেকোৱা আৰু মই খোৱাতকে আৰু ৰান্ধি বেছি ভাল পাও আৰু বস্তুবোৰ
অ তুমি চব বনাব পাৰা ন
মানে কিছুমান পাৰো আৰু মানে কিছুমান বনাই পোৱা নাই যেনে তুমি ক'লা এতিয়া মাটান বা তুমি ছাগলী ছাগলী বাৰু মই নাখাব নাখাও বাবে নবনাব বাৰু সেকাৰণে আৰু কিছুমান বস্তু আৰু বনাই ভাল লাগে মানে কেনকোৱা তোমাৰ চাবা মোৰ কেতিয়াবা এনেকোৱা মোৰ ইমান ৰাগ উঠে মানে উ কিছুমান ক্ষেত্ৰত আৰু ৰাগ উঠে ন ৰাগ উঠোতে মই মানুহে কিছুমানে গান শুনে বা কিবা মই মানে কুকিঙটো কৰি ভাল পাও আৰু মই ৰান্ধি ভাল পাও
উম
মানে একো ধৰা নাই আৰু
ৰান্ধি ভাল পোৱা আজিলৈ কি কি বনাইছা
মই বাকী বনাই পাইছো বাৰু আমাৰ মই মানে আমাৰ মাংসতো মাংসতো বনাইয়ে থাকো আৰু মাংস আমাৰ ঘৰত মাংস আনিলে আৰু যোনটো ব্ৰইলাৰ টোৱে আনে আৰু মানে মই খাব পাৰে কাৰণে ব্ৰইলাৰটো আনিলে আৰু মইয়ে বনাও মানে এনে মই ধৰণে ব্ৰইলাৰটো বহুত ধৰণে ব বহুত বহুত বহুত ধৰণে বনাই পাইছো যেনে আমাৰ কলপচলাত তুমি বাৰু খাই পাইছা নে নাই বা মই নাজানো বাৰু কলপচলাৰ লগত অ কল পচলাৰ লগত বনাই যা বনাই আৰু বহুত ভাল লাগে হয় আৰু আৰু এই বাকি চিলি চিকেন বনাই পাইছো মানে আৰু ধৰণে বহুত ধৰণে আৰু বাটাৰ চিকনটো পোৱা নাই পোৱা নাই সেইটো মই পোৱা নাই
ট্ৰাই কৰিবা চোন
কিয়বা ট্ৰাই কৰি চাম বুলি ভাবি আছো মানে আৰু মানে কেনেকুৱা হয় যেতিয়া মানে চিকেনটো আনে বাটাত।
আকো নাই তুমি যেনেকুৱাই বনোৱা মানে এইটোত বেলেগ একো নাই তুমি যেনেকুৱাই বনোৱা সেনেকুৱাই বলাব লাগে বা খালি এ ঘি ঘি আৰু দৈ আৰু বাটাৰ এড কৰিব লাগে। একো নাই।
এ মই ঘিটো ভাল নাপাওঁ আৰু।
ঘিটো এড নকৰিলে হয় দৈ আৰু বাটাৰটো বাটাৰটো দিম মাং মাংসটো মেৰিনেট কৰি কেনে বনাব লাগে।
এইটোৱে হয়, বাটাৰ চিকেন।
হয় মাটাৰ চিকেন খাই পাইছো হয় হয়, অঁ' ৰাখিছো।
ভাল লাগিল তোমাৰ লগত কথা পাতি হা। একো স্বৰ নাই।